অ' ক'?
কি কৰি আছ?
আছোঁ এনেই। তই?
উম, আছোঁ এনেই বহি। ভাত খালি?
ভাত খালি, আহ, নাই খোৱা, বনাইহে আছে।
নাই, মই খালোঁ এবাৰ।
কি বনালা?
ডালি ভাজি ভাত।
অ'। মা কলৈ গ'ল? আমাৰ মাছ বনাই মাছ বনাইছোঁ, তাৰপিছত হেৰি ডালি বনালে, ভাত।
অ' মানে ভাত খোৱাই নাই এতিয়ালৈকে?
নাই খোৱাই নাই, বনাইহে আছে, কিয় নামঘৰলৈ যায় মা।
অ'। ক'?
ক'তো যোৱা নাই নেকি? তই যাবি?
নেযাওঁ যদি নেযাওঁ আৰু, আজি বতৰটো আকৌ ভাল নহয় ন?
ভালে হ'বতো ভালে আকৌ আজি যাবলৈ গৰমটোও নাই ইমান।
উম, তই হে কোনো কলি আৰু মই মোৰ নুধুলো সেইটো কাৰণে।
উম, ধুই দে এতিয়াতো টাইম আছে।
হম, দুটা এঘাৰ হ'লে!
সোকাই যাব চাৰিটা মানত গ'লেওটো হ'ব এনেইতো দিন দিন দীঘলে।
উম, উম, চাই লওঁ ৰখ, কেইটা কৰিলি?
বিশতাই হৈ আছে কৰাই নাই মই।
আকৌ বোলে একেবাৰে ত্ৰিশটা কমপ্লিট ক'ৰৱে?
হৈ যাব আজিৰ ভিতৰত। সন্ধিয়া কৰিম কেইটামান, কিমান টাইমনো লাগে দহ মিনিটকে।
টাইম নালাগে বাৰু।
এ এতিয়া এলাহ লাগিছে কথা পাতি থাকিবলৈও, কৰিলে হৈ যাব। অ', অকমান দেৰিকৈ আবেলি মানে কৰিম ৰখ তোম ঘৰত যাম, তোৰ কিমান হ'ল?
মোৰ?
উম।
ছেভেনণ্টিন।
অ', তে ঠিকে, তই মানে কৰিয়ে আছ ন আহ পৰা বুলি দোকানৰ পৰা?
ক'ৰ অহা পৰা বুলি মোৰ পোন্ধৰ ষোল্ল সোতৰ মই কালি পোন্ধৰটা হৈছিলে তাৰপিছত ৰাতিপুৱা এটা কৰি গৈছিলো বোলে যাওঁতে। অ' মা এইখিনি পৰিলে! তাৰ পাছত আকৌ আহোতে আহি পেলাই এটা কৰিছো সোতৰটা।
ইটো কৰিলি?
নাই ক'ৰা অ'।
ইটোৰ আবেলি ছটা বজাৰ আগত দিব দিছে নহয়।
আজি?
অ'।
কালি কালি কি হ'ল কচোন এইডাল যে মোক যোনডালে যে মেছেজটো দিছিলে।
অ'।
সেইটোৱে মোক উল্লু বনাই থৈ দিছে নহয়, সি মানে কি কৈছে হেৰি ফাৰ্ষ্টতে সি মোক ক'লে হেৰি মই তোমাক ফোন কৰিম, ফোন কৰাৰ পাছত হেৰি আধা ঘন্টা টাইম কথা পাতিম কথা পতা পিছত সটো মই সি মানে দি দিব। তাৰটোহে হ'ল মোৰতো নহ'লে নহয়, যেতিয়া মই কৰিম বুলি কৈছো ঠিক আছে ৰ'বাচোন মই এফালে আছো, আহ সেই সেনেকেই আছে কালিৰ পৰা।
উম, এতিয়া তই কৰিব লাগিব।
অ', মানে মোৰতো স্ক্ৰীনশ্বট দিয়া নাই ন। মানে ধৰ কালিয়ে মোক স্ক্ৰীনশ্বট দি দিব লাগিছিলে কথা পতাখিনি মই নিদিলোয়েই।
অ', এতিয়া মানে এই এতিয়াই দিব নোৱাৰি মানে পাছত স্ক্ৰীনশ্বট?
নোৱাৰি, মানে কথা পাতি থকাতো মানে এনেকে ৰেকৰ্ডিং টাইপ আহি যায়। সেইটোত মানে টাইমটো উঠি থাকে ন। সেই উঠি থকাটো স্ক্ৰীনশ্বট মাৰি দিব লাগে।
অ'।
আগৰ আধা ঘন্টা টাইম কি কথা পাতি থাকিমনো আমনিহে লাগে। আকৌ চিনাকি মানুহ হ'লেও পাতিবলৈ ভালো চিনাকি মানুহৰ লগত কথাই নোৱাই।
উম, সেইটোৱে। অ', ওলালি তেতিয়া ধৰ এটা এটা মানুহৰ লগত ধৰক পাতিলি দহ মিনিট। আকৌ ধৰক পাছত কাইলে মানে আকৌ যদি দহ মিনিট পাত তেনেকে তেনেকে অকমাণ অকমাণকে পাতিলে বাৰুতে ওলাইগে।
অ', এনেকে আধা ঘন্টাতে অ' আগৰ পৰা
আগৰ পৰা চিনাকি থাকিলেও বেলেগ এটা সি কি ধৰণৰ ক'ব উম থাকিব তাৰ পিছত যেনে কোৱা-কোৱা কব, তাই নোলায় কথা তাতে লৰা মানুহ ভালো নালাগে পাতি থাকিবলৈ।
উম, সেইটো লগন পইচাটো বেছি বোলা।
অ, বেছি কিন্তু কৰিবলৈ আকৌ নতুন ওলাব ন এডাল নকৰো নেকি বৰ জঞ্জাল ঘে মানে এইটোতকে সেইটো বেছি ঘেট-মেট।
খেট-মেটডাল বেছি অ, থ মইতো ইও নোৱাৰিম কৰিবলৈ কাৰণ মইতো সেইখিনি কৰো বুলি ক'লে তোৰ মানে কি নিচা এটা নিচিনা লাগি নাযায়।
অঁ, মানে এইটো ধৰাক হেৰি হৈ যায় পোৱা পাছত ধৰা এনেককা লাগে যে সেইটো পাছত তে কৰিম এইটো পাই আছো যেতিয়া এইটো বেয়া সেইটো কাৰণে নকৰো এইটোৱে লাষ্ট আৰু নকৰো আৰু।
অ, তাৰপিছত এই নিচা নিচিনা লাগি যাইযে, তাৰ পিছত এতিয়া সেডাল কৰিলে সিনে বাকী চব থাকিব। মোৰ যে লাষ্টৰ সময়ত ইন্টাৰশ্বিপ গাল লিখিব থলে কি হ'বগে।
উ মোৰ-মোৰ আ গ'লেই হেৰি বাৰ তাৰিখ হ'লে তাৰপিছত মই এতিয়া সেইখিনি কৰিব লাগে কৰি পেলাই আকৌ স্কুললৈ যাব লাগে আকৌ গুৱাহাটীলৈ যোৱা কথা আছিলে সেইটো কি হয় যোৱা কথা আছে এইকেইদিনতে।
দেখোন এনেকে চাওঁতে-চাওঁতে ফাইনেল এক্সাম পাবহি এতিয়া, এতিয়া জুলাই মাহতো গ'লেই।
সেইটোৱেটো, নাই এইবোৰ বাদ দিম আৰু। এতিয়া আকৌ তেনেকে যাব অক্টোবৰ দিনাত আকৌ পূজা হওক কিবা আহক তেনেকেইে যাব তোমাৰ।
তেনেকে যাব আৰু তই আগষ্টত ধৰা তোৰ বাৰ্থডে বুলি অকণমান এক্সাইটেড হৈ থাকিবি।
অ, সেয়া কৰি থাকোতেই যায়।
আগষ্ট ছেপটেম্বৰ পালে সি আকৌ বিয়াও নহয় ইহঁতৰ।
অঁ, সেয়াই ওচৰত ন বিয়া বুলি ধৰ ন, পঢ়াতটোতো হেৰি হ'বয়ে সেনেকে যাব তাৰ পাছত অক্টোবৰত আকৌ পূজাই হওক
অক্টোবৰ, নৱেম্বৰৰ পৰা পাৰিবি আৰু অকণ পঢ়ো বুলি কলে ভালকে।
অ, এনেও মই পৰীক্ষাৰ দুই-তিনি মাহমান আগৰ পৰাহে মানে পঢ়াতো হয় আৰু আগ বা পৰীক্ষা-পৰীক্ষা বুলি কৈ থকাই পঢ়াটো নহয়।
উম, উম। হেৰি কি কি পূজা এইবাৰ আগতীয়ানে মানে পাছত জানো গমেই মানে ডেট কেতিয়া
পিছে
অক্টোবৰতে পৰে কিন্তু ইবাৰ আগতীয়াকে হোৱা নাই নেকি অক্টোবৰ ফাৰ্ষ্টতে হৈ হৈছে দেখোন।
অ, সেইবাৰ এইবাৰো তেনেককাতে হ'ব চাগে, পাইছিলো পাহৰি থাকিলো।
উম, গণেশ ঘাটতো যে ইমান ধুনীয়া কৰি পেলালে আজিকালি বহা-চহা খিনি।
মই যোৱাই নাই, ধুনীয়া কৰি পেলালে নেকি?
এই কেতিয়া অ, পইচা পাতি হলে কেতিয়াবা গ'লে অগ্নিগড়ও যাম ফটো-চটো উঠিবলৈ।
অ, অ। মই যোৱা নাই এই তিতুৰ লগতে দাদা থাকোতেই গৈছ ছিলো নেকি আমি যে তেতিয়াই যোৱা যোৱাই নাই তেতিয়াৰ পৰা বুলি।
উম।
আকৌ এখন কি অগ্নিগড় যে সেই তাতে যে বনাই আছে যে কি সেইখন যে সেইখনত বৈ আছে চবো
এ পুৰা তই মানে ৰ'দত যাব লাগিব তেতিয়া ভাল লাগিব ফটো-চটো উঠিব।
তাতচে পইচা দিয়ে ম'বাইল লাগিব না তাতো।
পইচা ল'ব চাগে এনেও পইচাই যাওক দেই এনে যিখিন খোজকাঢ়িব লাগে। পলো যা বলে
অঁ।
এতিয়া এতিয়া আমাৰ মাহ নিবলৈও ভাল মানে ভাল হ'ব কেতিয়াবালে লিফ্টত গৈ পেলাই তোৰ দলং আছে ওপৰেওপৰেটো এতিয়া সেই আগতে য'ত আমি যেকে ওপৰত উঠো যে গোট হেৰি খিনি চাবলৈ যায় তেজপুৰ
যাব লাগে
এতিয়া খোজকাঢ়ি যাব নালাগে লিফ্টত যাবি লিফ্টত গৈ পেলাই দলংখন পাবি ওপৰৰ আকৌ যে চাই কৰি ধুনীয়াকে দলঙে তেনীকে নামি আহিব পাৰিবি দলঙে নি সেইখিনি নামি পেলাই চব চাব পাৰিবি তাৰ পিছত আকৌ দলঙত অকমান খোজকাঢ়ি লেফটতুি আহিল হল
অ লিভ বনাই দিছে মানে
উম
সে কৰিছে ন মানুহৰ সুবিধা হব কাৰণ কিছুমান মানুহজনক ওখৰ কাৰণে খোজ কাঢ়ি যাব নোৱাৰে
উম
এ সেইটো ডাবুল পইচাই ল'ব কাৰণ লিফ্টৰ পইচাটোও ল'ব তাৰপিছত এই পাৰ্কত সোমোৱা পইচাটোও ল'ব
উম উম আকৌ যে এই গোস নি যে উটুৱাই যে জাহাজ ঘাট
অঁ
সেইখিনি ধুনীয়া কৰিব এতিয়া আগত
অ সেইখিনি মাজতে যাওঁতে দেখিছে ন অ সেইকটা নতুন হেৰি এখনো বনাইছে এখন প হেৰি ৰিজৰ্ট
ৰেষ্টুৰেণ্ট মানে জানো অ তাৰ পাছত এতিয়া মানে এনেকুৱা হয় হৈছে যে গোস নিী যে ওপৰ পৰা তেনেকে যে শ্ল'পিঙৰ নিচিনাকে যে লাহেক চুই দিলে যে গুচি যোৱা নিচিনা যে
অ
তেনেকুৱা হেৰি কৰি দিব এই পূজা আগে আগে কৰে নে নকৰে টো নাজানো মানে তাতো ধুনীয়া কৰি পেলাব
ভালেই হ'ব দে এ তাত গ'লে এনেও উটোৱা নেদেখুৱ যিহে মানুহ ভাল লাগে আকৌ ন হেৰিত গ আচনি গ
তাকে গোটেই কেইদিন এইবাৰ যে কাপোৰ চাপোৰ যে কি হয় ন আগতেকে কিনি থলেহে কিনা আৰু লষ্টলৈত থাকিলে বেয়া
নাই নাপায় কাপোৰ গপালে ভাল কাপোৰ মানে চবে ভাল খিনি লৈ যায়
াৰ দাম কৰেে জুই চাই দাম
কিনিবও নোৱাৰি ধৰা আকৌ নিকিনিলেও নহয় এই তেতিয়া মানে এটা কাপোৰ কাপোৰে কিনা হয় আৰু এনেদিনা আগতে গলে কম দামত কেইবাটাও কাপোৰ লৈ লোৱা হয় ন ভাল তেনেককা
উম উম অ
বৰষুণ কন যে দিছে আকৌ
বৰষুণ দিছ নেকি আকৌ
উম
মই তুহনল ফালে যাম বুলি ভাবিছিলোয়ে বৰষুণডাল দি দিলে অ ভাত কেইটা খাই পেলাই যাম বুলি ভাবিছিলো
অ খাই কৰি এলে আহিবি
উম আজি যোৱাটো নহ'ব আৰু দিয়া তেনে
এনেকুৱা বতৰত বেয়া ঘপছে যদি বৰষুণ দিয়ে ক'ত থাকিব তই
সেইটোয়ে আকৌ তাত থাকিব পৰা জেগাও নাই
নাই অ অ নিজৰ কিবা লাগিব উম যোৱাত যাম বাৰু দে যোৱাত আজি নাযাওঁ দে যোৱা দিনত যাম আৰু
যাম কাইলৈ যদি ৰ'দটো দিয়ে আগবেলা মই মূৰটো ধুই দিম
উম।
তাৰ পিছত হেৰি আবেলি মানে যাম, যদি বতৰটো ভাল হয়। ভালে হয় বেয়াই হয় আকৌ বতৰটো বৰষুণ দিছে যদি গৰমডাল পুৰা একেইে আছে।
গৰম আছে। অ' ক্ৰপ টপ এটা পিন্ধিব মন আছে
হা
ক্ৰপটপ এটা পিন্ধিব মন হৈছে বোলে ক্ৰপটপ।
পিন্ধবি।
ব্লেক জিন্চ তো যে চিলোৱাই নাই নহয় পিন্ধিবলৈ, মই মানে নিচিলাও বুলি চিলোৱা নাই থ এতিয়া পুজ এতিয়া যাবলগীয়া তেনেকুৱা দূৰতো ক'তো নাই?
অ' তইতো কুৰ্তিটোতো পিন্ধাই নাই ন এই যে কিনিছিলি যে কুৰ্তিটোতো আৰু হেৰিটো?
হ' কুৰ্টিটো দিয়া নাই নেকি?
অ' সেইটো কুৰটিয়াই দিলি নেকি?
অ'।
মই ভাবিছো আকৌ তোলে লৈছিলি বুলি সেইটো?
মোলৈ লৈছিলো, তাৰপিছত তেতিয়া মানে মোৰ পইচা নাছিলে তেনেহ'লে এতিয়া উপায় নাই কি কৰিম এতিয়া আকৌ দি দিলো এতিয়া যে শুন এই যে চক বজাৰৰ যে আমি য'ৰ পৰা কুুৰ্তি চুৰ্তি যে লৈছিলো যে
অ'।
সেয়া দোকান এখনো নাই নহয়?
কিয় উঠাই দিলে নেকি?
চব উঠাই দিলে। অ'
যোৱাও নাই মই টাউনলে।
নে এতিয়লে বেয়াহে লাগে কিবাহে লগা হ'ল। চব উঠাই দিলে, আকৌ যে তোৰ এ তোৰ কোনখিনি বুলি ক'ম ৰ অ' আৰু তোৰ যে এইফালে যে আমাৰ চাপ্লাইফালে এইফালে সোমাই যে কবৰ খানাৰ ৰাস্তা যায় যায় এফালে চ'কবজাৰ যায় এই চাইডত দু দোকান কেইখনমান আছিলে মছজিদৰ ওচৰত
অ', অ' দেখিছো, মছজিদৰ সেইখিনিও উঠাই পেলালে?
অ'। সেইখিনিও উঠালে, এতিয়া কিবা খালি খালিহে খালি এতিয়া কিবা খালি খালিহে লাগে।
অ'। যোৱাই নাই, লাষ্টৰ তোৰ লগতে যোৱা নেকি টাউনলৈ।
অ'।
চিনেমা চালি নে নাই?
চিনেমা নাচাওঁগে।
অ' মইয়ো নাজানো মই যতীন বৰাৰ চিনেমা বেয়া পাওঁ যে। হা
অ' মোৰ যাব মনে নাই চিনেমা চাবলৈ।
মোৰ মোৰ যতীন বৰা চিনেমা খন চাবলৈ, মানে মই বেয়া পাওঁ তাৰ চিনেমা চাবলৈ।
উম, উম।
উ হ'ব দে পাছতকে ফোন কৰিম, উম। উ